হেল্ল' হয় নমস্কাৰ। অ কি কৰিছে?
আছো দিয়ক এনে ফ্ৰী কি আছো ফ্ৰি আছো।
আহ অ, অ, অ। খোৱা বোৱা হ'ল?
খোৱা বোৱা হ'ল।
অ হয় নেকি কিহে খালে?
এ এই এনে আজি থলুৱা শাক বুলিয়ে ক'ব লাগিব। দালি এ দালি আৰু বাৰীৰ শাক পাচলি অকমান আনিলো
অ হয় আপোনাৰ বাৰীতে আছে শাক পাচলি।
হয় হয় হয়।
অ ঠিকে আছে সেইটোয়ে ভাগ্য
উম
নহলেতো বহুত মানুহে কিনি খাব লগা হৈছে
উম উম অৱশ্যে ময়ো কিনিয়ে খালো
হয়
হলেও আমাৰ কাষৰ মানে তেনেক খেতি কৰা মানুহ আছে সেই তেওঁলোকৰ পৰা আনিছো।
অ অ হ'লেও ঠিকে আছে আৰু নিজে কৰাতো বহুত ভাল আৰু একেবাৰে বজাৰৰ পৰা অনা ত একদম মেডিচিন দিয়া যে সেইটো কাৰণে ইমান ভাল নহয় আৰু
উম।
মই এতিয়ালৈকে খোৱা নাই বাৰু বনাই মেলি আজৰি হয় নে ফ্ৰী আছো অকনমান বহিছো। ছো
হয় হয় হয়।
এতিয়া খাব পৰা হৈ আছে কিন্তু খোৱাহে নাই।
উম। উম আপুনি পিছে কি বনালে বা কি খায়? তুমি
মই মাছ আনিছো আজি মাছ। মাছ বনাইছো কিবা তিয়ৰ লগত বনাইছো কেনেকুৱা হয় আজি ফাৰ্ষ্ট টাইম বন বনাইছো তিয়হ লগত
উম
কিবা মাছ আছিলে কচ আছিলে নেকি কচ? মাছ আছিলে নেকি মই ইমান দিন ধৰিব নোৱাৰিলো। তিয়ৰ লগত বনাইছো কেনেকুৱা হয় খাই চালেহে গম পাম খোৱা নাই এতিয়ালৈকে।
হয় হয়।
উ মাছতটো কিনি আনিছো বাৰু কালি তিয়হ নিজৰ বাৰীৰ পৰা। নিজে ৰুই থৈছো তাৰ পৰা আনিছো মানে আজি ফাৰ্ষ্ট টাইম খাম মানে।
হয়। এইখিনিতে কথা এটা হ'ল মই থলুৱা খাদ্য বুলি ক'লে আমাৰ এ অসমত বসবাস কৰা জাতি জনগোষ্ঠীৰ পৃথককে নিজাববীয়াকে এটা খাদ্য থাকে
হয় হয়
সোমবাৰত আহ তাৰ বিষয়ে আপুনি অকমান বহলাই কব নেকি
থলুৱা খাদ্যৰ বিষয়ে মই ইমানখিনি মোৰ আইডিয়া নাই বাৰু ইমানখিনি নাজানো হলেও অকনমান কৈছো আৰু
অ অ অ
উ থলুৱা খাদ্য বুলি কলেটো আমাৰ যেনে এই কিবা শাক পাচলিবোৰ নি নিজৰ বাৰুৰ পৰা তেনেকে সাৰ প্ৰয়োগ নকৰা শাক পাচলিবোৰ তেনেকে খাব পাৰিলে নিজৰ কাৰণে ভাল স্বাস্থ্য স স্বাস্থ্যৰ পক্ষেও বহুত ভাল স্বাস্থ্যৰ কাৰণে ভাল সেইটো কাৰণে যিমান পাৰে নিজে তেনেকে ৰোৱা মেলা কৰিব লাগে নিজৰ বাউণ্ডাৰীত কিবা শাক পাচলি ৰুব লাগে গছ গছনি হলেও ৰুব লাগে হয়নে
হয় হয়
তেনেকে সেইটোয়ে আৰু তাতে আমাৰ জনজা আমাৰ জনজাতিৰ ভিতৰতটো কি আমাৰ থলুৱা খাদ্য কলে মেইন আমাৰ ট্ৰেডিচনেলটো হৈছে আমাৰ গাহৰি মাংস তাতে ঔ টেঙা দি তেনেকে সিজ সিজাই খোৱা বা মাটি দালিৰ লগত গাহৰি মাংস খোৱা
হয়
সেইটোয়ে আমাৰ কিবা ট্ৰেডিচনেলটো হয় আৰু
উম হয় আহ অসমত বসবাস কৰা মানে আমি আপুনি কোৱাৰ দৰে অসমত যিমানখিনি বসবাস কৰিছে তেওঁলোকে এ যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকৰ নিজাববীয়াকে কে আহ থলুৱা খাদ্যৰ সম্ভাৰো আছে তালিকা আছে আহ আমি দেখাত বিভিন্ন ধৰণৰ বিভিন্ন জনজ জনগোষ্ঠীয়ে নিজা নিজাকে একোটা একোটা আহ থলুৱা খাদ্যয়ৰ
থাকে বাৰু নিজৰ নিজৰ
হয়
হয় আপোনালোকৰ থলুৱা খাদ্য কি হয় অলপ জনাব নেকি
থলুৱা খাদ্য বুলি ক'লে প্ৰত্যেক জাতি বা জনগোষ্ঠীৰ পৃথককে থাকেই
থাকে থাকে হয় হয়
তাৰে ভিতৰত কিছুমান আমি দেখিছোঁ এইটো কোন জনগোষ্ঠীৰ নাজানো চবেই তেনেকা খায়েই আহ ৰাহক নতুনকে বাঁহ গাজালি ওলোৱাবিলাক
হয় হয় সেইটোতো আমাৰ ইয়াত চলিয়ে আছে বাৰু এই বেম্ব চুটটো যে গাহৰি মাংসৰ লগত বনাই খোৱাটো এইটো বহুত ধুনীয়া এটা ৰেচিপ- চিপি হয় মানে
অ তাৰ বিষয়ে কেনেকে বনাই আপুনি অকমান কব নেকি?
হয়। তাৰ বিষয়ে মানে মই এনেকে বনাইছো বাৰু চিম্পুল কে বনাইছো। মই ইমান নাজানো মানে হলো মই যেনেকে বনাইছো তেনেকে সেইটো কৈছো আৰু মানে বাঘ ভাজটো কাটি আনিলে কাটি অনাৰ পিছত এ সৰু সৰুকে কাটিলে কাটি দুই তিনদিন মানে কি আৰু এসপ্তাহ বা এমাহ হলেও। পাৰি আৰু যেনেকে পানী তিয়াই ধুনীয়াকে একদম পানীত বৈয়াম এটাত ভৰাই তেনেকে থৈ দিব লাগে তে এতিয়া মানে সোৱাদটো টেঙা টেঙা এটা সোৱাদ হয় মানে। তাতে গাহৰি মাংস গাহৰি মাংসৰ লগত আপুনি মছলা আপোনাৰ ইচ্ছামতে প্ৰয়োগ কৰিব পাৰে আৰু মছলা ইমান নিদিলেও হয় দিলেও হয় কথা নাই কালি সিজা সিজাই খাইয়ো ভাল লাগে মানে সিজা সিজালে বেছি ভাল লাগে আৰু সেইটো সিজাই বনাব লাগে তেল চেল দিব নালাগে এনেও গাহৰি মাংসত চৰ্বি বেছি হয় ন তেল বেছি হয় সেইটো কাৰণে সিজালে বেছি ভাল লাগে আৰু। মাংসটো সিজালে সিজোৱাৰ পিছত তাতে বেম্বো ছোটটো দিলে তাতে উ মচলা তেনেকে মচলা নামত নহৰু। আৰু আদা তেনেকে পাঁচফোৰণ দিব পাৰে আৰু মচলা অকনমান দিব পাৰে আৰু আপুনি যি আপোনাৰ মনৰ জুখেৰে দিব পাৰে আৰু চিম্পুল কে তেনেকে বনাই খাইছো
হয়
সোৱাদটো অকনমান টেঙা টেঙা আহিব কিন্তু বহুত ধুনীয়া লাগে মানে খাই বহুত ভাল লাগে।
হয়
এনেই বেম বেম্ব ছোটটো এনেই এনেই বনাই খানো ভাল লাগে বাৰু দালিৰ লগতো বহুত ভাল লাগে
হয়
কেতিয়াবা খাই পাইছ হয় হয় হয় কওঁক
এই দালিৰ লগত যে বেম্বু চুট বা বেম এই বাহ‍ঁৰ গাজটো তেনেধৰণৰ খালে খুব আ সোৱাদযুক্ত আহাৰ বুলি আমি গণ্য কৰোঁ তাৰ বনোৱাৰ প্ৰক্ৰিয়াটো অকমান কব নেকি?
অ সেইটো মানে মই মই বনাওঁ সেইটো। আগতে দালিটো আৰু মচুটো কুকাৰত বইল কৰি লওঁ ফাৰ্ষ্ট টাইম।
হয়
কৰি লোৱাৰ পিছত পিছত এ তাৰ পিছতে কেৰাহিত পিয়াজটো পিয়াজ কাটি মেলি পাঁচফোৰণ দি মেলি ধুনীয়াকে মচলা অকনমান দি মেলি
হয়
তাতে তেল মাৰি দিওঁ আৰু। তেনেকে তেল মাৰি দিলে হৈ গ'ল আৰু সেইটো। বহুত বেছি একো কৰিব নালাগে আৰু খালি উম ফ্ৰাই কৰি আগতীয়াকে ফ্ৰাই কৰিব নালাগে মানে কুকাৰত দি মেলি ধুনীয়াকে বইল কৰি ল'ব লাগিব তেতিয়াহে বেছি ভাল লাগে মানে ফ্ৰাই কৰিলে ভাল নালাগে বেম ছোটটো ফ্ৰাই কৰা বস্তুয়ে নহয় বাৰু কিবা তিতা তিতা হোৱাৰ এটা হয় যদি তেলত দিলে শুকানকে তেলত দিলে
হয়
সেইটো আগতীয়াকে বইল কৰি ল'ব লাগে মাংসৰ লগত বনালেও বইল কৰিব লাগে আৰু দালিৰ লগত দিলেও মানে বইল কৰিব লাগে আৰু। বইল কৰ বইল কৰি মেলিহে তেলত দিব লাগে তেতিয়াহে টেষ্টটো হয়
হয়
মই তেনেকৈ বনাই খাইছো।
হয়
আপুনি কেতিয়াবা বনাইাই খাইছে নে নাই এতিয়ালৈকে খাই পোৱা নাই বেম চুত বা গাহৰি মাংস বা দালিৰ লগত তেনেকে
তেনেকেতো আমি কেতিয়াবা জনগোষ্ঠী সকলৰ পৰিয়ালত। আলহী খাব গলে
হয় হয়
কেতিয়াবা সময় সাপেক্ষে সময়ত গলে পাওঁ কিন্তু সেই একদিন গৈ মই থলুৱা খাদ্যৰ ওপৰত এটা থলুৱা খাদ্যৰ ওপৰত মই এ আইতাজনী সুধিছিলো বা তেওঁ বিৱৰণ কৰি কৈছিলে এনেধৰণৰ এই যে পুঠি মাছ সৰু সৰু বিলাক বা ডাঙৰ পুঠি মাছ বিলাক ধৰি আনি ধুনীয়াকে বাচি কুচি ৰ'দত শুকাই শুকান হৈ যোৱা পাছত। ঢেঁকী বা উৰালত ধুনীয়াকে কচু ঠাৰি বা কচুৰ পাত দি গুৰি কৰি খুব ধুনীয়াকে খুন্দি বাঁহৰ চুঙা কাটি ব বাঁহৰ চুঙাত
উম উম
কেঁচি ভৰাই
হয়
একমাহ বা দুমাহ পাছত উলিয়াই খায় তাক আমি থলুৱা খাদ্য বুলি কওঁ বা সেই থলুৱা খাদ্যাৰ নামটো হৈছে যেনিবা নামচি।
অ অ হয় হয় নামচিংটো হয় বাৰু
অ
নামচিং
কেতিয়াবা খাওঁ তেনেকে
অ সেইটো বহুত ধুনীয়া হয় সেইটো থলুৱা খাদ্যাতহে হয়।
হয়
এইটো পুঠি মাছ বা যিকোনো মাছ হ'লে হয় গৰৈ মাছো হয় আৰু ডাঙৰ ডাঙ ডাঙৰ সেই ৰৌ মাছ বোৰ হ'লেও হয়।
হয়।
ধুনীয়াকে বাচি মেলি তাতে শুকাই শুকাই যেনেকে আপুনি কোৱাৰ নিচিনাকে কচু পাত দি তেনেকে উৰালত খুন্দি ধুনীয়াকে বনালে সেইটো এক দেৰ মাহৰ তাৰ পিছত বহুত ধুনীয়া গোন্ধ এটাও আহে আৰু খাবলৈও বহুত ধুনীয়া হয়। আপুনটো নিশ্চয় টেষ্ট কৰিছে সেইটো।
হয় গতিকে আজি থলুৱা খাদ্যৰ ওপৰত যিখিনি আপুনি বিৱৰণ কৰিলে বহুত ভাল লাগিল।
ভাল লাগিল ধন্যবাদ আপোনাৰ লগত কথা পাতিও বহুত ভাল লাগিল।
ধন্যবাদ।
ধন্যবাদ ৰাখিছো।